হেল্ল', উম', এই এনেই ভাতকেইটা খাই বহিছোঁ।
উ ',
তুমি?
মই এনেই আছো বাগৰি আছো কিছনাতে
খোৱা বোৱা হৈল জানো,
হয় এ চাহাহে খাল ভাত খোৱা নাই বনাই আছে
অ' আজি কি?
সোমবাৰ
অ' অ'
তোমালোকৰ
আমাৰু নিৰামিষ
উম
উ কালি ইয়াৰ পৰা গৈ পাওঁতে কিমান দেৰি হ'ল।
ৰাতিপুৱা হ'ল আজি আমি ৰাতিপুৱাহে পাইছো
অ' অ' হেৰি নহয় ত পঢ়া শুনা কেনেকুৱা চনলিছে
ঠিকেই চলি আছে আৰু
উম উম!
পোৱালি খোলে।
পোৱালি শুলে পৰিক্ষা বিলাক কেতিয়াবা আৰম্ভ হ'ব।
পৰীক্ষা আগষ্টত হ'ব
হয় উম উম
জুলাইত বন্ধ হৈ দিব এতিয়া
গ উ
উম
গতি বিয়া হৈ গ'ল আৰু ভালে কুশলে
কি ক'লা
বিয়া হৈ গল
অ হৈ গ'ল হৈ গ'ল
খুৰাহঁতৰ বিয়াখন
অ' হ'ল
উম উম
সেইয়া সেইকাৰণে দেৰি হৈছে ৰাতিপুৱা
উম ',
উম
উহ হু
উম
কইনা কথা বতৰা ঠিকে আছে
থিকে ভালে
উম উম
উম
ৰেশিপচন তাতহে থাকিব ন‌?
ইয়াত সে কাইলে
পালে
কল্যাণ
উম উম উ
উম উম খালা ভাত?
খালো ভাত খালো ভাত খায়হে বঢ়ি আছোঁ
উম
উম উম ে জু খধা কৰা
উম ইমান গৰম
বহুত বেছি গম পাইছো
নে তোমালোকৰ তাততো অকনমান ঠাণ্ডাইে মানে ইয়াত ইয়াত বেছি গৰম উম হু দিনদালা যি একেবাৰে অশান্তি লাগিছে
যে মাছৰুম যে নিচিলে পাপাই
অ
কেনেকৈ বনাইছিলে বাৰু মাই
হেৰি কি কয় মাছৰুমটো বইল কৰি লৈছে নেকি বইল কৰি তাৰ পিছত পনিৰ এই চাহি পনিৰটো যেনেকে বনাই তেনেকে বনাইছে অ তেনেকেই কৈছে খালি মাচৰুম দি দিছেক উম
খাবলৈ কেনেকুৱা হৈছিলে?
ভালেই কিন্তু মই ইমান ভাল নাপাওঁ
উম উম
উম
আৰু সেয়াজিছে কেনেকে বনাই মোৰ বোলে মাছৰুমটো নেখাঁওয়ে।
উম।
আমি ইউটিউবত চাব পাৰোঁ কিন্ত মানে ইউটিউবৰ পৰা শিকিবলৈ মই মনটো নাই। অন্য নহয় মানে বস্তুটো মোক খোৱাৰ প্ৰতি ইণ্টাৰেষ্টটো নাই যে।
অ' খাবলৈও ঘপক্কে ঘিণো লাগে নহয়।
অ। বস্তুটো এক বিজল নহয় হেটো এনেই লেপলেপীয়া টাইপৰ হৈ যোৱা নিচিনা পাওঁ।
অ এই বইল কৰি ল'বা। বইল কৰি পেলে ই তাৰছত চাহী পনীৰটো যেনেকে কাজু খিচ্‌মিচ্‌ দি মিক্স কৰি পিচি ল'বা আৰু পিচি আদা, নহৰু এনেকে দি -দিবা হালধি নিমখ পিছত- এনেকে দিবা আৰু হৈ যাব। চচ্‌ অকন দি দিব পাৰা। উম। তেনেকেই ভাল। সিদিনাখন ভালে লাগিছে খাই। উম।
কেনেকে কি বেলেগ বনালোঁ, খোৱাটো বোলে নিজে বনালোঁ। বাকী বেলেগ
অ'- নিজে বনালেও বেলেগ বেলেগে বনালে ভাল লাগে!
মানুহটো নিজে বনালে, মোৰো অকমান কিবা
খাবলে অশান্তি লাগে। উম্‌-নোখোৱা যে ময়ো সিনায়ে খাইছোঁ। নাই খোৱা নহয় আগতে!
উম।
খজুৱাই নহয় চবকে নামানেতো।
এনেই দুটা আছে, বনৰীয়াটো খালে বেয়া বুলি কয়। এইটো মানে আজিকালি-আজিকালি হেই হা আজিকালি হেই খেতি কৰে নহয় বহুত।
উম্‌-, উম্‌।
পিয়নী খাব লাগে।
উম্‌।
বইল কৰি ধুনীয়াকে পানীটো পেলাই দিলে হ'ল আও। অ' খোৱাটো ভাল, অ'।
বহুত ভাল মানে। চব পেচেণ্টেই খাব পাৰে সেইটো। আঠা অ' মও হেই এবাৰ খাইছিলোঁ, কি হজম নহ'লনে কি ওলাই আহিল বম
অ' অ' হজম নহ'লে হেইটোয়ে। আও চবকে নামানে নহয়।
উ তাৰ পিছৰ দিন খাওঁতেও সেইটোৱে ভূল তায় এতিয়া মানে খাবলৈ সেই ভয় লগা নিচিনাহে সেই মানে
অ নেখাবা নহ'লে
উম কি
উম তোমাক নামানে আছে থাকে নহ'লে
উ তাপা এদিন সেই ভাতি বনাইছিলে
ইহঁতে ভাল পায়
দুই চুই দিবলে নিছিল
অহ দ সেই দৈ চৈ দিব পাৰি আহ
উ
অহ
উম
ইহঁতে ভাল পাই চাগে
ন
মহা সতে
হয় দয় ভ খ
উম
ত
উম
খোৱাটো প্ৰতি ইমান হেৰি নহয় মানে কিন্তু খোৱা ভাল খোৱা ভাল বুলি কৈছোঁ ঠিকে
অহ
উম উ উম সেইটোৱে নাই
তাকে অ বনাই দিবা এই তেনেকে চাহী পনীৰটো টা বনাই দিবা ভাল পাবো খাই
উম উম
উম
উম
ই কি খালু
ই গাখীৰ ভাত অকনমান খালে
উম হম হম
এই ৰাতি কালি ৰাতিপুৱা সোনকালে উঠিলে
উম
ৰাতিপা উঠোঁতে উঠাৰ পিছত দহটামান বজাৰ পৰা তাত টোপনি ধৰিছে মানে
অ আমাৰ এই আজি কোৱাই নাই ভালকে
খোৱাই দিছোঁ চাৰে দহটা বজাত খোলে তাৰপৰা এঘণ্টামান নলৈে তাপা সোৱাদ পিছ পিছবেলাটোো আকৌ টোপন্ধৰি হৈছে জনেহ আকৌ সেইখিনি সময়ত আহ ইফালে এতিয়া ম টিউচন আহিছে গ ক তাপ যদি শোৱাই দিওঁ আকৌ ৰাতি সি দেকে শুব
উম
তাৰপ সি কিবাাকিবি কৰি খেলাই মেলাই থাকি চাৰে সপ্তাত ভাত সদমান খুৱাই দি আন্ত চৰত খ নক মানে তোক মনেনি ালনি জানি গৈছে মানে খব বন উ
আমি আকৌ শুই দিনডাল আজি শুইয়ে আছো দে উঠি উঠাও দেৰি হৈছে নহয় আহি পাওঁতেই দেৰি হৈছে আৰু ছটাই বাজিলে ৰাতিপুৱা উম শুই আছো কিন্তু এই আকৌ নোখোৱাই নহয় মা সেইকাৰণে ভালকে শুব পৰা নাই আৰু
উ এ সেই টোপটোো বিয়া হৈ
কুৈছে যে কোচতে এ তাই ঠ তাই টোপনিিতো হ'ল আৰু আমাৰ নাই হোৱা এতিয়া তাইক মায়াই লৈ আছে কিন্তু মা হোৱা নাই
উম কি খালে?
তাইক ভাত খোৱালে নেকি মায়ে
কুননে
নাই কোৱা নাই এই বৰমাহতৰ ঘৰলে গৈছে উম
তাকে ইম
নকেই কি বনালে আজি
ন
নিৰামিক
ত মতে আলু চাগ এইবিলাক খব দি দিছোঁ আৰু
উম
তাৰপিছ যি তেন পাঁচফি তেটন মিনিছো উম
উম
গৰম দাল যি পৰিছে কি ম ঘুমন
কে বিয়াত একোবা খাই আজি মানে ইমানাল ভাল ইটো সিটো খাবলৈ মনেই যোৱ ন
কাইলৈ সেই ৰিচিপশ্যনত ল মোৱা হেভিয়ে হ'ব উ
পানীয়ে খাই থাকিব মন যায় খালি গৰমতে
ক ধুনিয়ীয়া আছেগে
আহ ধুনীয়া ঠিকে আছে
খোৱাও ধুনীয়া নলাবা
উম মাত কথা ভাল
আৰু সেইটোৱে লাগে কিনো আ ন ব্যৱহাৰ বুলি দ ভাল মতে
মিলিছে আৰু ঘৰখনৰ লগত
অঁ
অকন ভালেই নহয় উম কাইলৈ আকৌ সেই আইতা আহিব
ঠিকে আছিল দে মাক কবি ফোন কৰিছিলোঁ মানে দে